ক অ' শুনিছো, শুনিছো।
তোমালে মই বৰষুণ পৰি আছিলে বৰষুণতো শেষ হৈছেহে। পঢ়ি আছিলো এতিয়া অকমান
কম ততে ৰাখিছে বাৰু বৰষুণৰ
শব্দটো বাৰু ফেনৰহে ৰ'বা অ'।
অ' ফেনখনৰহে নহ'লে অকণমান কমাই দিয়া।
কৰি দিলো দিয়া।
অ' অ' পঢ়ি আছিলা ন?
পঢ়ি আছিলোঁ। কি কৰিছা? পৰীক্ষা ত্ৰিৰিচ তাৰিখ।
তাকে এ মই চাহ একাপ খাই পেলাই মই বোলো ৰহ অথনি তোমাৰ মিচ মিচ কল এটা উঠি আছে যে মই বোলো তাইলৈ ফোন এটা কৰো এতিয়া।
অ'
মই ঢেৰ কামত লাগি আছো নহয় এইবোৰ।
কি কি কৰিলা আজি।
এইয়া আজি। আজি মানে সেয়া মাটি খেতি ৰুইছে যে ৰ হেৰি লাগিছে। উম, কঠিয়াৰ উঠাইছে মানুহে। আমি আৰু খেতি কৰা মানুহ নহয় জানো।
অ'
তাকে এবাৰ চাহ ভাত যোগান দি থওঁতে এবেলা গ'ল থাকোতে। সেই সোপা আকৌ বাচনে বৰ্তনে ধেৰ ওলাই নহয় সেয়া কষ্ট। কষ্ট বহুত হয়, বহুত কষ্ট হয়। কি কৰিবা আৰু মাহঁতৰ গা মোৰ ভালে আছে।
আছে, ঠিকে আছে আৰু।
অ' যিডাল গৰমহে পৰিছে আমাৰ এইফালে বৰত বতৰ চতৰ নাই কিয়া যেনিবা এটোপো নাই।
নিদিলে নে ইয়াত তোমাৰ ইমানেই ডাঙৰ বৰষুণ দিছে আজি।
অ'
মই মানে মই মানে তোমাৰ ইপিনে গৈছিলো আহোতে মানে মই নেপালোহি আৰু ঘৰ মই দোকান এখনত ৰৈ দিলো ই প পঞ্চল্লিছ মিনিট বৰষুণ দিছে একদম বিজুলী ঢেৰকণী
অ কিন্তু ধ ধৰিছিলে সেয়া সিফাললৈ লৈ গ'ল যে সেয়া তোমালোকৰ ফালে পৰিল গৈ গৈ
অ একদম কলা মূলা হৈ আহিছিল মানে মই মানে মই বোলো কোলা মলাতে পাওঁগে নাই নাপালোহি একে ধুই দিলে অ বহুত দিনৰ মূৰত ইমান ডাঙৰ বৰষুণ পাইছো
বা আমাৰ চাৰিদিন হৈছে নেকি আজি পাঁচ দিন হ'ল এই নাই বৰষুণ এইফালে
বহুতাঙৰকে ডিউটি কৰি দিম
এই ৰবা এনেকুৱা গৰম এই তিনিআতি হৈছে আৰু মই শুব পৰা নাই গৰমত খনে একো কামেই নিদিয়ে বিছনাট আৰু সেই মাজতে এই চবৰে জ্বৰ হৈছিল নহয় গোটেই আমাৰ এই খিনি ওচৰে পাজজৰে জ্বৰ এটা আহিছে বৰত
উম
ভাইৰেলৰ হে বেমাৰ ভাল হ'ল যেনিবা এতিয়া কিন্তু গ ধুবলৈও ৰাতি ভয় লাগে তথাপিতো দুদিন ধুলোৱয়েই ৰাতি ৰাতি গাহ
উম মই অকমান পিঠি দা আনিছিলো নিচিনা হ'ল মোৰতো টতিলে তাই আহি মোৰ চি
অ এই হেৰি নহয় ইফালে পৰীক্ষাও আহি আছে
তাকে
হলে হল
সেইটা
উম শিকিলেই কাপ মই হেৰিহে বনাম ৰুটি হে বনাও নেকি আজি
অ
তাৰমানানে সেই আমাৰ এই আকৌ ৰুটি ৰাতি বেছিভাগ ৰুটিয়ে খায় গৰমত অশান্তি লাগে বনাবলৈ ৰুটি ফোপা বনাবলৈ
অঁ
টা উপায়তো নাই ভাতটো মানে নাখাওঁতে নাখাওঁতে এভাস হৈ গ'ল যে এতিয়া ৰাতি ৰুটিয়ে খায় আৰু গম পাইছা নে তোমালোকৰ বনাই চাগে নে নাই হয়
নাই নাই বনোৱা নাই তাকে মই দিনত যে কৈছিলো ৰাজমাত খিনিকে বনাও নেকি
অ মোৰ কিন্তু ৰাজমা কেইটামানো আছে তিৱা হৈ কি কৰো জানো কালিয়ে দিয়াইছিলো তাৰপিছতে কালি কিবা বেলেগ বনালো মই কণী কণী খাওঁ বুলি কলে সেইখিনি তেনেকে ফ্ৰিজতে ভৰাই থৈ দিলো এতিয়া জানো সেয়া হে বনাই দিওঁ নে বেলেগ চবজিহে কৰো ভোল আছে পানীলাও আছে ভেন্দী খাহ দিবও খাব বেয়া লাগিব ৰুটিৰ লগত
অ
ৰাজমাহটো কিন্তু বেয়া নালাগে দেই ৰুটিৰ লগত খাবলৈ ন
ভাল লাগে তাকে ৰুটিকে বনাই দিম নেকী
আম চাম খাইছে নে নাই এইবাৰ
খাইছো খাইছো হেৰি সেই আইতাহঁতক আইতাহতক ঘৰ পৰা আম কেইটামান দি পঠিয়াইছো সিহঁতক বৰ ধুনীয়া আম লাগে কি আম বুলি কয় সেইটো দি ভলিয়া তু যে
লেঙেৰি
অ ইমান মিঠা বা
সৰু সৰু নে দি মানে ডাঙৰ
মিহি দীঘল একদম
ক আম নেকি ক আম
ক আম নহয় মুঠতে একদম আৰু গোটিটো মানে হেৰি গলি একদম গলি যোৱাও নহয় মানে কাট দিলে একদম পাৰফেক্ট আমটো মানে সেইটো
উম
মৌ যেন মিঠাই একদম ভাল সছ এইটো
এ এনেকুৱা আম মানে ভাল লাগে আমাৰ সেই ওচৰৰ মানুহ এজনে
অ
বাগান এখনত একেবাৰে লেঙেৰি খচৰ আৰু এইটো
হা হা
বৰ বঢ়িয়া আম বহুত টকা পাইছে বেছি
অ ন এইবোৰ এইবোৰ কৰিব পাৰি ন
কিয় নোবাৰি আৰু চাপৰতে লাগে যে ধোবা ছোৱা দিব লাগে আৰু ফুলা সময়ত আৰু একো মেহনত নাই মানুহজনে বহুত টকা ইনকাম কৰিছে
কে জি কেনেকৈ বা আমাৰ
এনেইতো কিনিব গলে তাত কিমান নো হেৰি নেকি এশ মান হয় নেকি নাজানো দেই মই অৱশ্যে আম কিনি পোৱা নাই
ডালিমৰ দুশ
উম ডালিমৰ দুশ বাৰু ডালিমৰ দাম বেছি বাৰু
উম উম
উম
ডালিমখ খেতি কৰিলেও কম লাভ হব নে
ভাল আমাৰ ছেটো ইমান ভাল ক নো হয় কিন্তু সচটো সলাই দালিম অ আমাৰ মানে ইয়াত আমাৰ মানুহজনীৰ ডালিমৰ সেইটো বেদনাাতটো যে হেৰি গুটি দি গছ হৈছে কিন্তু ফলটো তেনেকে ভালকে নালাগে দালিমৰ
অ
কিন্তু এই আম চাম বিলাক লগাইছে বাৰু আমাৰো হোৱাগো নাই এই চোচা আম বুলি এই এটা আছে সেইটো বৰ বৰ বঢ়িয়া খাবলৈ সেইটো সেইটো খচৰ লেঙেৰি খচৰ পুলি উঠাইছে ৰবা ৰুব মানে সেয়া ৰুব আৰু ৰুবলৈ
হম
সয়া নাই নাই ইয়াতে আজিকালি মানে ইনকামৰ এটা ভাল হেৰি হয় অ থল এটা এইবিলাক বাগান কৰি লৈ পেলাই
উম
তাকে ভাল কথা এইবিলাক
নেমু আৰু নেমুৰ মাজতে বহুত দাম বাঢ়ি গৈছিল নহয়
আমাৰ দেখোন সেই বাইদেউ এজনীয়ে নেমুতে কিমান টকা পায় আৌ তামোলৰ বাগান তামোলতো পঞ্চাশ হাজাৰ ষাঠি হাজাৰকে পায় বাৰীখনত তামোল
নেমুটোতো নেমুটোতো বাৰমহীয়া চাগে হেৰি ন
বাৰমহীয়া আৰু নেমুটোতো এটা ছিজনত কি গম পোৱা নাপোৱা নেমুতো বহুত বেছি হয় যে দাম
অ সেইছিল
অক্টোবৰ নৱেম্বৰ মানত নেকি
মাজতে এটা নেমু বিশ টকা দি আনিব লগা হৈছিল এই এই তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত হৈ গৈছিল হ'বলা।
অ' জানুৱাৰী ফেব্ৰুৱাৰী মানত হ'ব। তাৰ মানে কি জানা বাৰমহীয়া লগা নেমুটো এইটো কাৰণে ভাল সেই চিজনটোত এয়া নেমু খিনি বহুত টকা মানে ইনকাম কৰিব পাৰি। সেইটো। ভাল ভাল আমাৰ ইয়াতো মানে বতৰৰ উপযোগী চব বস্তুৱে লগাব পাৰি যে, আমাৰ অসমৰ যিটো জলবায়ু ধৰা তাত উম ধৰা আমৰ চিজনত আম। নেমু তা আৰু এটা নেমু তুমি গম পাইছা নে নাই গোল নেমু যে। সেইটোতো বহুত উপকাৰী সেইটোতো বহুত মানে ডিমাণ্ড আছে বুলি ক'লেও ভুল নহয় বহুত কাৰণত লাগে বহুত বেমাৰত লাগে। গোল নেমুটো আৰু সেইটো এই গোল নেমুটো নিমখত দি থ'লে পেটৰ কাৰণেও ভাল।
অ' সেইটোতো চবৰ ঘৰে ঘৰে থাকে।
ঘৰে ঘৰে থাকে সেইটো ৰাখেই যিমান পুৰণা হয় সিমান ভাল বুলি কয়।
আমাৰ আচলতে আমাৰ আচলতে অসমত মানুহখিনি খেতিৰ পৰা বহুত টকা ইনকাম কৰিব পাৰে। মানে এতিয়া লাজ কৰে নকৰে খেতিত বহ
লাজ কৰে। কিন্তু এটা কথা আজিকালি আকৌ হৈছে নহয় আছাম উঠিছে কিন্তু দেই। শিক্ষা দীক্ষা লৈ পেলাই সকলোৱতো চাকৰি নাপায় ন গতিকে তেওঁলোকে সেই কথাটো ভাবিবলৈ লৈছে ভাল লাগিছে এইবিলাক দেখা পাই সঁচাকে কৈছো মই। অকল জানো চাকৰিতহে মানুহে টকা আৰ্জিব পাৰে তুমি কোৱাচোন বাৰু।
সেইটোৱে
হা এই ওচৰতে এখন মানে এডৰা মাটি আছে আৰু আমি থকাৰ পৰা ধৰা এ আধা কিলোমিটাৰ মান আঁতৰত তাত ব্ৰকলি কৰে। চিজন লৈ লয় আৰু মানে সেই পাঁচ ছটা ল'ৰা লগ লাগি লৈছে আৰু মানে মাটিখিনি লিজত লোৱা বুলি কৈ যে
অ', অ'।
ভাড়ালে লৈ লৈছে। কিবা মানে বছৰি কিবা দিয়ে মানে আৰু সেইটো হেৰিয়ত চিষ্টেমত। বহুত ধুনীয়া খেতি কৰিছে, বহুত টকা ইনকাম কৰিছে গম পোৱা নে?
উম।
এইটো ভাল কথা নহয় জানো বাৰু এই ল'ৰাখিনি যে আগবাঢ়ি আহি সেইটো কাৰণে ভাল লাগিছে মোৰ, শিক্ষিত ল'ৰা, শিক্ষিত ল'ৰা আৰু তেওঁলোকে ধুনীয়া ভালকে জানিব ন ক'ত
আজিকালি জানা নাই এইটো যে তোমাৰ এই যে বগা বগাটোক কি বুলি কয় তলত যে হয় হৈছে কাঠফুলা কাঠ কাঠ ফুলা নে কাঠ
সেইটোতো সেইটোতো
সেইটোতো বহুত দাম।
সেইটোতো দাম বেছি আৰু হাই প্ৰতো মাছ ৰম তাৰ মানে আৰু এটা কথা কি হাই প্ৰটিন থাকে খোৱা বহুত ভাল হেই
সেইটো ইমানেই দাম এতিয়া কি হৈছে বা পঢ়ি অহা ল'ৰা ছোৱালী বিলাকে সেইটো খেতি কৰিব লৈছে সেইটো মানে য'ত ত'ত নহয় তাক বনোৱা এটা মেথড আছে। একদম ৰুমটো অকমান ভিজা ভিজা হ'ব লাগিব এটা ৰুমত সেইটো খেতি কৰে একদম আন্ধাৰত আন্ধাৰত অ'।
মই জানো জানো এইটো কথা এ ওচৰৰ বুঢ়ী এজনীয়ে কৰিছিলে মোক দিছিলে এদিন খাবলৈ দেই। মই মানে এইটো বস্তু খোৱা ভাল হয় অ' কিমান মোবাইলতে দি দিলে ছোৱালী কেইজনীয়ে একে মানে ইজনীয়ে বিচাৰিছে সিজনীয়ে বিচাৰিছে এ তাৰপিছত একে চিঙিয়ে থাকে কেেই মানে মই মই খেৰটো কি কৰিছে সিজাইছে নহলে নিসিজালে চূণ পানী দি এনেকে ডুবাই থৈ দিয়ে তাৰ পিছত সেইখিনি মেলিব শুকুৱাব সেইখিনি আকৌ পলিথিনত ধৰাব তাত গুট বিিলাক চিষ্টেমত দিয়ে আৰু তেওঁলোকে মানে ইউটিউবত চাই চাই কৰিলে বৰ বঢ়িয়া হৈছে পঠখুলা খিনি অ বঢহিয়া ঘাটফুলা হ'ল আকৌ গম পোৱা তাকে তেনেকৈ দুপইচা ইনকামো কৰিব পাৰে ন হয়নেে নহয়
কৰিব প ভাল
উম
তব
ভালতো আৰু
পাৰে ভাল দাদা অলপ কষ্ট আছে কিন্তু
কষ্ট মানে অ কষ্ট মো কোনটোত নাই তুমি কোৱাচোন বাৰু কোনচোন নাই কষ্ট হয়নে নহয় তুমি কোৱাচোন হেল্ল' শুনিছ ানে অ মই শুনি আছো কষ্ট নবোলো কোন অ ঠিক আছে ঠিক আছে দিয়া ঠিক আছে অ হ'ব দিয়া